কি কৰি আছা?
কণী কেইটা ধুই পেলাই লৰা খুৱাও বুলিও ভাবিছোঁ।
অ' হাতৰ চৰা খেদিলা?
কব আৰু কালিৰ পৰা বতৰটো এই উম কালি
তাকেহে বতৰো ইমান দিগদাৰ কৰিছে।
উম। উলিয়াইছো আকৌ এ সোমোৱাইছো এয়ে উলিয়াইছো।
উম বতৰে একদম দে হেৰিয়ে কৰি আছে বহুত কিবা দিনত
আকৌ বৰষুন আহছিলা, হা। আজৰি হলোগে আও। অহ,
পানী খালা?
ওচৰতে ৰখি থাকিব লগগীয়া নিচিনা অৱস্থা হৈছে, বৰষুণ আহিলে সোমাম বৰষুণ আহিলেই সোমোৱামগৈ।
আহ ভাত পানী খালা না।
ভাত খালোঁ।
অ' আমাৰ এই আজি দে আমি খালো য়ে। দেৰি আজি একে খাই বৈ উঠিছো হে
কেলে ইমান দেৰি
জানো পাই আজি কেলে হেৰি দাদাই গা ধোৱা দেৰি কৰিলে ৰৈ আছো ৰৈ আছো ৰৈ আছো তাৰপৰা দেৰি খোৱা বোৱা
উম বহুত দিন খবৰ খাতিও নাই।
তাকেহে বহুত দিন নাই মই ফোন নাম্বাৰটো হেৰাই থাকিলে তাৰপিছত বিচাৰি! এ নাই পোৱা ফোন নাম্বাৰ তাৰ পৰা এতিয়া পাই পেলাই বোলো খবৰ এটা লওঁ
মো তাকে ভাবি আছো মোৰ মানে ফোনটো ৰিচাৰ্জ নাছিলে আজি ৰাতিপুৱা ভৰাইছোহে! তাৰপিছত মই বলুক কি হ'ল মানুহবিলাকৰ কাও দেখোন খবৰ খাতিয়ে নাইকিয়া হৈ থাকিলে
নাই খবৰ খাতি আছে একদম ব্যস্ত হৈ আছো ব্লাউজৰ কাটিং শিকি আছো। অঁ মানে চিলাই আছো দুটামান চিলালো আৰু মই ইমান উ পাৰফেক্ট হোৱা নাই হ'মগৈ বুলি ভাবিছোঁ আৰু এই কেইটামান চিলাই নিজৰ কাৰণে চিলাই পেলাই পিন্ধিব পৰা হৈছোঁ বাৰু
উম আমিও দিমগে আৰু তেতিয়াহ'লে চিলাব পাৰিলে মানে
অঁ নিশ্চয় দিবা দিবা। তাৰপৰা তোমাল সি তোমালোকৰ কিবা ঘৰৰ মা ঘৰলৈ গৈছিলা বুলি শুনিছিলো কেতিয়া আহি
মা ঘৰ পৰা মানে পৰহি আহিলো।
অঁ ভাইটিতো ঠিকে আছে?
ভাইটি বৰ্তমান ঠিকে আছে অঁ তাকে সেই কিনে খেতি বাতি আজি হাল বাইছে বাবা পথাৰলৈ গৈছে
অহঁ।
মানুহজন কামলৈ গৈছে মই ঘৰৰ কামত ব্যস্ত
অঃ খেতি কি আধি দিবা, ৰোৱনি লগাব বা মানে আধি দিবা?
ৰোৱনী লগাব ৰোৱনীৰ।
ৰোৱনী লগাই দিব পথাৰলে যাব নালাগে আমাৰ আকৌ
আমাৰ মানে এতিয়া লৰাটো কাৰণেহে নালাগে লৰা এটা আছে যে
অঁ সৰু হৈ আছে।
উম সেইটো কথাই এনেই হলে লাগে
উম উম অংগনাবাদীত দিছা নাই ল'ৰা
লৰা অংগনাবাদীৰ মাজতে দুদিনমান গৈছিলে তাৰপিছত এতিয়া আকৌ নোযোৱাই হ'ল
প্ৰতিবাৰ মানৰ পৰা মোৰ ল'ৰাক লৈ পেলাই অংগনবাদী ফালে যাম বুলি ভাবি আছো নহ'লে ঘৰতে থাকি থাকি একদম মস্ত গুণা হৈছে
উম
যাম বুলি ভাবিছোঁ আৰু
এতিয়া গম বন্ধই দিব নহয়
গৰম বন্ধ অংগনবাড়ী নিদিয়ে হবলা
নিদিয়ে নেকি গৰম বন্ধ বাওঁ উম বাকী ভাত কিহেৰে খালে
ভাত কুন্দুলি, আলুগুটি ভাজিলো দালি বনালো তাৰ পৰা পচলা ভাজি ত আচাৰ ললো আৰু তেনেকে খালো আৰু
উম
বাকী ঠিকে আছে নহয় ঘৰত চবৰে
বাকী ঠিকে আছে বাওয়ে আও ভাল বেয়া মাজতে আও শুনিছে নহয় আও এইবিলাক
উম উম তাত চাত লগোৱা নাই?
তাত্‌-চাত্ নাই লগোৱা অ, এতিয়া আকৌ খেতিত নামিব হ'বই নহয়।
অঁ, অঁ
মাজতে এদিন দুদিন যাব লাগিব আও, ল'ৰাক থৈ পেলাই হ'লেও।
অঁ, ল'ৰা ৰখিবলো বৰ দিগদাৰ নহয়।
তাকেহে, ল'ৰা যিটো গুণ্ডা নহয়।
উম, চবেই ৰাখিব নোৱাৰে।
নোৱাৰে, নোৱাৰে।
ওঁ
এতিয়া পৰখিনাখন ঘৰত থৈহে আও, মই মেডিকেললে গৈছোগে। আও, আজি-কালি এটা ডাঙ্‌ ঙৰ যিমানে হৈছে সিমানে মানে, মাকক বিচাৰিয়ে ফুৰে।
অঁ, সেইটোয়ে, মাকৰ লগত বেছিকে লগা হৈ আহে, ডাঙ হোৱাৰ লগে লগে।
উম, উম
অঁ মা-
সেইদিনাখন এতিয়া মায়ে পিছত, আবেলিপা মোৰ লগত কথা পাতিবলে এৰি দিলে আৱ তাৰ কন্দজহত।
অহ্‌হ, আমাৰ সিও উৎপাতটো বেছি আমাৰ ল'ৰাটো, বহুত উৎপাত হৈছে। যিমানে ডাঙৰ হৈ আহিছে, অটপালি বোৰ বেছি হৈ হৈ আহি ছে কথা নুশুনে।
আজি এতিয়া ৰাতিপুৱা কি হ'ল ক'ব নোৱাৰো, পতকে বমি কৰিলে। গেছেই হ'লেনে কিয়ে হ'ল নে? তাৰপিছত নাই বাও।
অঁ, অঁ
এ আক আমাৰ কাষ্‌, আমাৰ কাষ আমাৰ কাষৰ বৌহঁতৰ ঘৰত সাপ এডাল ওলাইছিলে।
অঁ, ডাঙৰ নে?
ডাঙৰ মানে, আপোনাৰ কি কষ্টুৰিফেটি নে কিবা এটা
অঁ, তাৰমানে বিষাক্ত সাপ।
অঁ, বিশাক তই সেৰি, কি বুলি কয়? গোটেই আকৌ মানুহখিনি, ওচৰৰ মানুহখিনি গোট খাই গ'ল।
অঁ, অঁ
থাকো, তেনেই অকমান
অঁ, তাকে আকৌ সাপ উলালে কিবা- কিবিও লাগি যায় নহয়।
অঁ, এ গলো মানে, কি কৈছো? বৌজনীয়ে ক'লে গ'ল গ'ল বুলি ক'লে, তাৰপিছত যোৱা নাই নহয়। বস্তাটোৰ ভিতৰতে মেৰ খাই পেলাই
অঁ--হ ভয়ে লাগে পাই। ফেনাইল-চেনাইল চটিয়াইছ' নাই?
তাকে জানো এতিয়া, কি কৰিছে জানো? এনেই যোৱাটো ওলাই গ'ল
অঁ, তোমালোকৰ ঘৰ কাষে, কাষেফালে ফেনাই চে
আমাৰ ফালে চেতিয়াই থোৱা আছে চবত্‌।
অঁ, চেতিয়াই থ'বা পাই ল'ৰাটো আছে। অম আমাও ফেনাইল থাক্‌ তাকেই। মই এতিয়া ফেনাইল- চেনাইল দি পেলাই ঘৰ- চৰবো মুচিম নিকি ঠিক নাই।
এ ল'ৰা জহতে মানে
অকমান ফেনাইল- চেনাইল দি পেলাই ঘৰ -চৰবো মুচিলে ভালেই এনো বীজাণুটো ইমা-এনে হেৰিয়ত, বীজাণু থাকিলেও অকণমান হেৰি হ'য়।
অঁও
বাকি, ঘৰত পাচলি -চাচলি খেতি কৰিছা নাই?
পাচলি খেতি বেলেগ নাই, নহয় আও। এইবাৰ তেনেকে কৰিবলও নহলে।
অঁ
তাৰপিছত তি কি বুলি কয় তিতাকেৰেলা দুটামান লাগিছে আকৌ হেৰি তিয়হ কেইযোপামান দিছিলে তাপা। আমাৰ যোনকণত দিয়ে সেইকাৰণে মানে পানী হৈ গ'ল এতিয়া বৰষুণত।
অহ মাটি পেলাব লাগিব।
মাতি পেলাব লগীয়া হৈ আছে অ হে কি বুলি কয় এতিয়া কি হয় জানো আৰু।
আমাৰ হেই আমাৰ নাই কালি হৈ সাৰমতি। কি বজাৰৰ পৰা আনিছিলে।
অ।
ব গ গৌ গৌ গৈছিলে বজাৰলে বজাৰৰ পৰা সেই। কুন্দুলি পটল এনেকে কিবা কিবি আনিছে আৰু। তাত সস্তা হাৰমতী বজাৰত।
দ সেইফালে দাম বিলাক সস্তা অকমান।
উম উম আমাৰ ইয়াৰ পৰা বহুত দূৰ যে অসুবিধা হয় আও। উম যাওঁতেনে যিমান পইচা লাগিব মানে। পাচলিটো সেইটো নোপোচাই আমাৰ ইয়াৰ পৰা মানুহ গল
উম উ।
তাপা আম চাম এদায় ন খাবলৈ পোৱা হৈছে নে।
আম চাম নাই পোৱা এতিয়া সেইদিনাখন ঘৰতহে কৈছিলো মই বুলু আমাৰ। মানে সেই তাৰ ফালে আম নাই। দেউতাই দুটা কিনি আনিছে নাতিনীয়েকৰ খোৱাবলে কাৰণে মই বোলো হেই মই বোলো। জীৱনত সৌ পৰা ইমান ডাঙৰ হ'লেও এবাহে ইমান হাইছ্ আম খাইছো গম পাইছা নে।
উম। এইফালে আকৌ আমাৰ হেই আমাৰ এইফালে বান্ধৱীকেইজনী হ গোটেই কেইজনী আমি গোপ বান্ধি বান্ধি।
উম।
আম খাওঁ মানে খালে মানে আৰু ইজনিয়ে সিজনীক নেৰে আৰু চবেই মাতি দিয়ে আৰু কাটি কুটি চবেই। খাই।
অ তেনেকুৱা হলে ভাল অ আমাৰ একনতো সেই তেনেক
অহ।
সেইকাৰণেই খাবলৈ পাইছো নহবানো কত খাবলৈ পাব।
সেইটোৱে আমাৰ সেই তেনেকে মিলি জুলি খাও আৰু ভাল লাগে।
উম আৰু ঘৰত আম নাই নহয়।
নাই আমাৰও নাই ঘৰত আম আমাৰ আম এজোপা আছে বেয়া।
পাৰিবই নোৱাৰি।
বাকী লৰা লৰা কি কৰিছে।
লৰা খেলি আছে ওচৰৰ লৰা এটাৰ সতি কিবা হেই দাক তৰ ডাক্তৰ হৈছে আ টিউশ্যন কৰিছে আ সিহঁতি কি খেলিছে সিহঁতিহে জানে আৰু।
ছ দাদা।
দাদা নাই দাদা এই কামলৈ গৈছে মটৰ বহাবলৈ আহিছে মানুহ কেইজনমান বিহু হেৰিয়ৰ পৰা দৰণিৰ পৰা। মটৰ বয়িং কৰি পেলাই আহিছে সেই মটৰ বয়িঙৰ পাৰটিটোৰ লগত গৈছে।
অ।
মই ভাত। পানী খাই বৈ বাচন চাচন সামৰাই নাই ওচৰ ছোৱালী এজনী এইব পৰা দৌৰোতে ভৰি মচকা খালে। এ তাৰপিছত তাৰ হস্পিতেল গৈছে। তাৰপৰা আকৌ ঘৰত আকৌ আয়ুস্মান কাৰ্ড টো লাগে ফোন কৰি আছে ৰিচিভ কৰা নাই মই আকৌ গৈ আছো হেৰিব। ৰিচিভ সেই ফোন। তোৰ মাৰ আকৌ আয়ুস্মান কাৰ্ড পঠিয়াই থৈ আহিছো।
অ আমাৰো সেই কি বুলি কয় ল'ৰাজি ৰাতিপুৱা মোচুকা খালে ভৰি বোৱা আঙলীটো। নখ নখেৰাই তেজ ওলাই গ'লগে এই মম। মঙ ছিঙি পেলাই
ল'ৰা ছোৱালী মানে উৎপাত কিমান আৰু।
তাৰাপা কিমান কান্দিছে। তাৰ পিছত আকৌ কলগেট চলগেট এনেকে লগাই মেলি দিছো যেনিবা নখ পোৰা হৰি হোৱাগে নাই যেনিব বা আগৰ কন বাকী আপুনি কাপোৰ-কানি চিলাই আছে নহয়, হৈছে নাই।
কাপোৰ-কানি চিলাই আছো বাৰু। কমপ্লিট হোৱাগে নাই চিলাইছো মই বেজি কেইটামান অৰ্ডাৰ দিহে থৈছো মেচত।
বেজিবোৰ লাগে অ 'বেজী বিলাক নহব পটককৈ ভাগেও।।
উম, চৌ ত্ৰিশটামান বেজি মই অৰ্ডাৰ দি থৈছো। অৰ্ডাৰ দি থৈছো আনি আহিলে মানে একদম লাগি যাম আৰু। এই বেজী কেইটা মানে অকনমান হেৰি হৈছে। কিবা হেৰি কি বুলি কয় এইটো কি উ মেচিনৰ তলত মানে হেৰি হৈ যায়। লাগি পেলাই বেকা হৈ গুচি যায়।
অ
কিবা ছেটিংটো বেয়া হৈ আছে নেকি সেইটো কাৰণে হেৰি ভালকে মিলাব লাগিব। বেজি কেইটা আনি লওঁ তাৰাপা মিলাবলে ওচৰৰ ল'ৰা এ তাই জানে সেই তাক মাতিছো। মিলাই ল'ব লাগিব। নহ'লে এনেই চিলাবলৈ ঠিকেই চলি আছে। কিন্তু, মেচিনটো বেজিটো নষ্ট হৈ যায় পতককে।
অ' তেনেকুৱা হলে বেয়া হওক মেচিনটোও কষ্ট পায় নহয়।
কষ্ট পায় আকৌ হেৰি হৈ যায়। ত, ভাত পানী খা ব খাই বই হ'ল নহয়, মোৰ ভাত খাই বাচন সামৰাই নাই। ঠিক আছে দিয়া। ভাতকেইটা খাই বাচন চাচন সামৰি লওঁগে আও।
সামৰি লওঁকগে। মাজে-মাজে ফোন এটা কৰি থাকিব আৰু, মাজে-মাজে খবৰ খাতিটা লৈ থাকিব।
নিশ্চয়, নিশ্চয় খব কৰিমে এ লৰাটো খুৱাই লোৱা।
হ'ব হ
উম হ'ব দিয়া।